উম ক।
কি খবৰ?
অ, খবৰ বৰ এটা ঠিক নহয়।
কিয়ছোহে
বতৰ পানী বেয়া ৰ'দ দিছে বৰষুণ দিছে ইফালে গাত বিভিন্ন ধৰণৰ বেমাৰবোৰ শুকাইছে
অ- অ কিবা বহুত দিনো হ'ল তই একো ফোন এটাও কৰা নাই একো খবৰ খাতিও নাই এনেই আমাৰ ফালে কেতিয়াবা কেতিয়াবা পাক এটাকে মাৰি থাকো এতিয়া সেইটো এৰিলে কি হৈছে
ফোনটো বে হল ফোনটো বেয়া হল পিছতে মানে ফোন ল'বলৈ পইচাও নাই সেইটো কিপেড মোবাইল এহে চল তাৰপা আকৌ কাম কৰি আছো কাম কৰি থকাৰ কাৰণে মানে সময়ো নোপোৱা হৈছো আকৌ যাবলৈ এতিয়া বাইকখনো মো বেয়া হৈ আছে
অ তোৰ বাইকখন বেয়া অহা কথা মই গম পাওঁ বাৰু এদিন তহঁতৰ দেউতা আহিছিলে আমাৰ হলে কৈছে তেতিয়া সি বোলে এতিয়া ওলাই যাব নোৱাৰা হ'ল বাইকখনো বেয়া হ'ল চাইকেলখনো বওললে বেছি দিলি মাজতে
সেইটোয়ে সেই বাইকখন লৈলো লৈ পেলাই চাইকেলখন বেচিছিলো তাৰ পৰাা এতিয়া বাইকখননৰ বেয়া হল আৰু যাবলৈ কেনো উপায়ে নাই আগতো দৰকাৰও হোৱা নাই নহয় ধৰ দৰকাৰ হলেও যোৱাাতটো বেলেগ কথা
হয় বাৰু এই মা হঁতে সুধি আছে ক বোলে সি আজিকালি নহা হল কি হল কিবা লাগিলি নেকি বোলে
অ নাই নাই এই সময়ো মিলা নাই আকৌ যাবলৈও তেনেকে সুবিধা কিবা এটা কাম ওলালে গৈয়ে ভাল লাগে ধৰা আাৰ ঘৰ পৰাাতো তহঁৰ ঘৰ দূৰ অলপ আছে আকৌ ঈশৰৰ স্কুল এখনতে সোমাই আছো তাতো পঢ়াই আছিলো ছোৱালীবুকক
অ' এই গম পাইছো গম পাইছো মোৰ সেই দেউতাক কৈছিলে তাকে এ ভালে কৈছ দে এনেই থকা সময়ত অকণ কিবা এটা পঢ়ুৱাই চ নিজৰ খৰচ এটা ওলাব নিজে কিবা এটা শিকাও হয়
তাকে এতিয়া এতিয়া গৈছিলো গৈ পেলাই মই পঢ়ুৱাই পেলাই আহিছো কিন্তু সেই স্কুললৈ যোৱাৰ পিছত অহা পিছত মানে একদম উম মানে হেৰিটো মগজুটো একদম বেয়া হৈ আহে পুৰা।
হয় -হয়
আৰু ল'ৰা ছোৱালীবোৰ মানে আগৰ নিচিনা ল'ৰা ছোৱালী নহয় গম প নাই
এই বদ মাছ নে কি
বদমাছ মানে আজি সিমানতো আমাৰ আগৰ বদমাছটো ভাল আছিলে কিবা উৎপাত কৰিও আমাক। দুচাত দিলে আমি শান্ত হৈ বহি থাকিলো কিন্তু আজিকালি লৰা ছোৱালীবোৰকে মানে আচৰণ বোৰ হওক শিষ্টাচাৰবোৰ হওক মানে ভাল নহয়
অহ হ
এ আমি মাষ্টৰে কিবা এটা কলেেইটো চকু মুদি কথা মানে শুনো বিশ্বাস কৰ কিন্তু আজিকালি তই কিবা এটা যদি লৈ ছোৱালীবক কৰি থকা নহয় মানেুাই নাপায় মানে শুনাই পাই সিহঁতে কিন্তু মানি ল'বলৈ নিবিচাৰে মানে
অ' হয় এতিয়া আমাক ঘৰৰ ওচৰতে স্কুল এখন আছে মই দেখিছো তো ত' মাষ্টৰ কেইটাই নোৱাৰি চগে মানে ইমান কোহাল ইমান উৎপাত তাৰপা আকৌ তোৰ দেখিবা সেই প্ৰচাৱাৰ পিছফালে মাৰপিত কাজিয়া কেইটামানৰ
অহ
এ একদম বত তোমা আছে লৰা ছোৱালী তোমাৰ মানে নীতি শিক্ষা বোলা বস্তুতটো নাইকিয়া হ'ল আজিকালি
সেইবোৰে আজিকালি মাক বাপেকো কিবা নিশিকায় এনে ল'ৰা ছোৱালী বুকে শিকিবলৈ মন নন কৰা হৈছে
এ নহয় নহয় মাক বাপেকে কেলে নিশিক শাব কেলে নিজৰ ল'ৰা ছোৱালীটো মানে বেয়া হোৱাটো বিচাৰিব কচোন শিকাই কিন্তু মানে কি ল'ৰা ছালীয়ে নুশুনে উম সেয়াই কথা বাকী খোৱা বোৱা কৰিল নে কি
অ বাৰ কৰিলো কৰিলো কৰিলো মানে সেই স্কুললৈ গৈছিলো তাতে চাহ এটা খালো
অহ
তাৰপৰা সেই খাইলৈ পেলাই আহিছো আৰু
অ' ঠিকে আছে দে মই সেই এই মই দেউতাক এই খুৱাই মেলি ললো তাৰপা নিজে এতিয়া খাওঁহে। ভাতকেৰেলা ভাজি আকৌ ভাতকেৰেলা ভাজি অলপ বনালো তো ইমান জ্বলা হ'ল নহয়। মানে তাৰপিছত তোৰ এই এতিয়া এই আম আম দুটাকে কাটি লৈছো
অ তহতহ সেইফালে আম গছ তহঁতৰ আছে নহয় মই সিদিনা সিদিনাখন অ যোৱা বছৰে কথাটো মই তহঁতে পালে যাও নাই সিহত নাছিল বু ঘৰ হলেও তলত আম কেইটামান পাই পেলায় মই আনিছিলো বৰ ধুনীয়া বাৰু খাবলৈ
অ ধুনীয়া খাবলৈ এই আমাৰ আমকেইটা আৰু ডাঙৰ ডাঙৰ নহয়
ডাঙৰ ডাঙৰ আৰু বিশেষকে পোক নাই তহঁতৰ আম পোকত আমাৰ এতিয়া আমৰ যিবোৰ গছ ত মানে যদিহে এক কেজিয়ে আম কাত ত খাবলে দুটা মানহে পাৰিব কাৰ যেন তেনে কিন্তু তহঁতৰ ইমান ধুনীয়া ধুনীয়া আম নহয় খাই ধুনীয়া লাগে পায়
হয় অ হয় ঠিকে কৈছে আমাৰ হে আমাৰ মানে কি হয়তটো আবেলি সময়কনত খুৰিী খুৰা তাৰপিছত এইটো বোহত চবেই গোট খাই পেলাই সদায় আমাৰ মানে মেল এখন বহে আমৰ মেল এখন বহে
অ', অ'।
এইটো আমি সদায় সেই আজি ৰাতিপুৱা চাই থোৱাকিটা ধৰি লও আবেলি খাই খতম আকৌ আকৌ পাছদিনাখনলে আকৌ চাবলগীয়া হয় এনেকুৱা
অ ঠিকে আছে এনেকে মানে কি আৰু এতিয়া আমটোতো ও বছৰ গোটেই কেইটা দিনতে নাথাকে যি কেইটা দিনত থাকে সেইকেইটা দিনতে খাব লাগে তাতকৈও ডাঙৰ কথাটো হল এতিয়া ঘৰৰে আমাৰ সাৰ দিয়া নাই এতিয়া দোকানৰ পৰা যিবোৰ বস্তু আনো সেইবোৰত গোটেই সাৰেই খাৰ গতিকে মানে ঘৰৰে ফল মূলবোৰ খালে ভাল আৰু এনেও ফল মূল খালে বেমাৰ আজাৰোৰ কাৰণে ভাল দেচোন
হয় হয় বতৰ ফলটো খাব লাগে তাতে। এ দোকানৰ পৰা অনা মানে কি সেইদিনাখন আমাৰ ঘৰলে আলহী আ যোৱা আহিছিলে তাৰপিছতে আমাৰকৌ আম আছে বুলি সিহঁতে নাজানে মানে দেই। দোকানৰ পৰা এই বিলাতি আম কিনি লৈ আনিলে ত' আলহী যোৱা যোৱা পাছদিনাখনেই গেলি গ'ল গম পাও নে
এইটোৱে বিলতিয়া মানে সেই দেখিবলে ভাল আৰু তো ডাঙৰ তাতকে সিহঁতৰ মানে মানে একো গুণাগুণ নাই সিহঁতে গৈ যিেইটা পাৰিও মেডিচিন দি পেলাই ঘৰত ফ্ৰিজত ৰাখে এতিয়া বাহিৰলে আনিলেও মানে সে খাব নোৱাৰি
এদিনতে বেয়া হৈ যায় তোৰ বাৰ ঘন্টাত তোৰ কোলা পৰিবই আৰু এনেকুৱা মানে কিন্তুটো এই কল ঘৰুৱা কল অলপ আনি আনিছিলে আলহীটোৱে বৰ ধুনীয়া কল আনিছিলে দেই দআশী এটা দি থৈ গৈছিলে সি
অহ অহ
ত সেই কলআশি বৰ ধুনীয়া আৰু মানুহ ঘৰে এনেই মানে কি এ মানুহ ঘৰ বাগান আছে তোৰ। এনেকুৱা নেমু বাগান তাৰপৰা কলৰ বাগান তামোলৰ বাগান এনেকৈ মানে ব্যৱসায় ভিত্তিত কৰে। তেওলোকে তাৰপিছতে কল আকৌ ঘৰ লৈ আহিছিলে।
অহ,
ইমান ধুনীয়া লাগিছিলে নহয় খাই।
খ দটো ক খেে মানে কিছু ন লগাইছে তাৰ পৰা আকৌ কিছুমান এতিয়া নতুনকে মানুহকে তো পুলি ৰুইছে চৰকাৰেও কিবি আচনি দিছে তামোল পুলি ৰৈছে আৰু এইখিনি কাম কৰি আছে বাৰু মানুহকে হয় মই গম পাও কথাটো।
অ-অ তামোল পণ দিছে আকৌ সেই চৰকাৰে মানে কি আচনি দিছে টো আনকি আজিকালি মাছ পুহিলেও আচনি দিয়ে গম পাইছ নাই ধৰি ল তোৰ মীন পালন কৰা কাৰণেও আচনি বেলেগ তামোলৰ কাৰণেও আচনি বেলেগ। আনকি কচুৰ কাৰণেও আচনি আছে আমিহে এতিয়া সেই কথাবোৰ নাজানো গম নাপাও।
হয় বাৰু ময়ো যোৱাবাৰ এটা আচনি পাইছিলো বাৰু তহতক জনাবলৈ নহ'লেই মানে ময়ো মূৰামূৰিকৈ পালোগে। মোৰ আচনিটো মানে তোৰ আমাৰ মাঙগাচ চাৰ্ভে কৰিছিলে ছাৰ্ভে মানে- কিয় চিনাকি মানুহবোকে এনেকে কথা বতা পাতিছিলে যে যা যা ঘৰত তামোল গছ বেছিকে আছে মানে সিহঁতৰ কাৰণে মানে এই জালুক যে জালুকৰ এটা মানে, অ মানে জালুকৰ গছ অলপ দিয়া কথা আছিলে আৰু তাৰ বিনিময়ত যেনিবা সিহঁতে জালুক খিনি নি নিজৰ এইবোৰ জালুকবোৰটো বেছিকে তামোল পুলিতে হয় তামোল গছতে হয়,
তামোল গছৰ হয় অ
তামোল গছৰ তাৰপা পইচা দিছিলে টো মাটি পেলাব লে কাৰণ টো মাটিত ঢাপ বনাব লাগিব না, জালুক ৰুব ৰুবলৈ তাৰ পাছত আকৌ ধাপ ব ভাপ বনাবলে দিলে আকৌ বেৰা বনাবলৈও পইচা দিছিলে পইচা কিমান পালো বাৰু টো কিমান ত্ৰিশ হাজাৰ মান টকা দিছিলে
বা আৰু এনে খেতি হ'ল নে খেতি ওলাল নে সিমান দু টকা
কি মোক দিছিলে তোমাৰ সেই পঞ্চল্লিশ জোপা দিছিলে,
অহ,
তাইৰ মানে তোমাৰ পো পোন্ধৰ জোপা মৰিলে গে সেই ত্ৰিশজোপা আছে ত্ৰিশজোপা এতিয়া যোৱা বা যোৱাবাৰ হে ৰোৱা ধৰা এতিয়া লাগিব হোৱাগে নাই হ'লেও অলপ ডাঙৰ হৈছেগে বাকে ধুনীয়াকে পু পালনটো কৰি আছো প্ৰতিপালনহে আচল কথা,
অ আচল কথা প্ৰতিপালন, এ জালুকৰ ক্ষেত্ৰত অসুবিধা মানে কি পাৰিবলে মানুহ নাপায়। এতিয়া আমায় আগতে আছিলে এই এই বস্ত চৰ নাই বাৰু দেই, যোৱা বছৰ মানে মানুহ কাকো পাবলে নাই নহয় ওপৰত উঠা। মানুহ কেলে উঠিব নিবিচাৰে জানো,। মোৰতো ভৰি এটা জানৱে বেয়া মই উঠিবও নোৱাৰো নিজে।
এ এতিয়া মানুহে জালুকবোৰ মানে কি হয় এতিয়া জালুকক সেই সৰু সৰু বিচাৰি বিচাৰি পেলাই ছিঙিলে, গোটেই দিনটো যায় মানুহটো মানে সেই সেইকেইজোপা ধৰ দহ পোন্ধৰ জোপা জালুক পাৰিবলৈ মানে গোটেই মানুহটোৱে দিনটো যদি ক্ষতি কৰে তেতিয়া মানে মানুহটো নোপোচাই ক'বলৈ গ'লে সেই তেনেকুৱা কথা। আৰু কষ্টও আছে জুপি জুপি পেলাই
কষ্টও আছে আকৌ তোৰ এই ৰিক্সো আছে নহয় কিমান ওপৰলে উঠি যাব লাগে।
সেইটোৱে ইমান ওখ ওখ মানে টো তামোল গছ বাৰ আকৌ এ টো জখলা সঠিক মতে লাগিব,
লাগিব লাগিব, আমাৰ বাৰু বাঁহনী আছে জখলাটো পাই যায়। কিন্তু তোৰ এই মানুহ উঠিব নিবিচাৰে পাই জালুকৰ মানে ভয় কৰে।
সেইটোয়ে জালুক হওক পাণ হওক তেনেকুৱা মানে সেই পৰা মানুহটো নাপাও আকৌ তই এতিয়া কোনোবা এটা মানুহ যদি কোনোবা পৰা মানুহ এটা যদি আনিবি সি মানুহটোক পঢ়া খৰচ দি পেলাই তোলে যিকেইটা পইচা থাকে সেইকেইটা মানে তই জালুক বেচি পেলাই নাপাওগে।
হয় অ
ঘৰত মানে নাথাকে কিন্তু সি এ ঘৰতে খাবলৈ মেলিবলৈ ভাল তেওঁ জালুকটো যথেষ্ট ভাল ন গতিকে তই কিবা কিবি মাংস মাছ এইবোৰ খাওঁতে মানে তই জালুকটো যদি ব্যৱহাৰ কৰ, একদম বহুত খিনিৰ কাৰণে উপকাৰ হয়।
হয় হয় উপকাৰ হয় আমাৰ এই আছিলে আমি খাওঁৱেই মানে জালুক আনি থোৱাই থাকে তো পাৰ মাংসৰ লগত খাওঁ কাবাৰ জ্বৰ হলে দেউতাই আকৌ খাব নোৱাৰে আমাৰ দেউতাৰ প্ৰেছাৰ যে জানৱে নহয়
অঁ অঁ এই প্ৰেছাৰ কাৰণে আকৌ এইবোৰ কিছুমান জালুক নহৰু বোৰ বেয়া ন?
জালুক নহৰু বিশেষকে পাৰ মাংসটো বেয়া মানে হাঁহো বেয়া বুলি শুনিছো কিমান সচা নাজানো দেই হাঁহৰ কথা নহৰু ভাল নহৰু খেতি মই লগাইছো বাৰু এইবাৰ কি হয় আৰু, বতৰেহে কব তোমাৰ এতিয়া যেনেকে বৰষুণবোৰ হৈছে গেলিহে যাবগে নেকি?
ময়ো ক যোৱাবাৰ নহৰু খিনি কৰিলো। কি কৰিলো তো ধুনীয়াকে দীঘল দীঘল কে মানে পাতবোৰ চিঙ লৈ চিঙি পেলাই ধুনীয়াকে গাত উঠি পেলাই এই বৰ চাঙত থৈ দিলোঁ যাতে তলফালৰ পৰা ধোঁৱাটো পাই থাকে ভাত বনোৱা জেগাত কিন্তু গোটেই সেইৰিবোৰ নহৰুবোৰ বা পচি গ'ল মানে এতিয়া আমি যদি এটা ডাঙৰ নহো যদি আন নহয় কিবা আহ পচা - পচা নিচিনাকে হৈ আছিলে।
অ, হয় এই গম পাইছো সেইটো হয় আমি মানে কি সঠিক ব্যৱস্থাটো নাজানো কেনেকে থব লাগে আমাৰ থোৱা অকমান ভুল হয় নেকি প্ৰায় মানুহে তেনেকুৱা হয় মোৰো হয় আগতে মই আকৌ ভৰালত থও মই বৰচাঙত নথও ভালৰ ওপৰতেতো চাং এখন আছে তাতে থৈ দিম আৰু নহৰু পিয়াজ তাপা অসমীয়া আলুটো তাতে থওঁ অসমীয়া আলু খিনি আকৌ ভাল হৈ থাকে এবছৰলে কিন্তু তো এই নহৰু খিনি আৰু পিয়াজ খিনি অলপমান পতান হৈ যায়।
কি হ'ল যোৱা বাৰ আলুবোৰ ঠিক ওলাইছিলে বাৰু আলুবোৰ অসমীয়া আলু কৰি ল কৰি পেলাই মানে এইটো চিমেটৰ বস্তু এটা আগতেও তেনেক ম খাইছে মানে খুলিছিলো এতিয়া দেখিছো গোটেই আলু কিছুমান একদম গেলি আছে আৰু আলু আকৌ ডাঙৰ ধৰ্মৰ এশটাত যদি এটা লে লাহে-লাহে গোটেই গেলিবলে আম লগত এতিয়া মানে আমাৰ চিন্তা হৈ আছে। যে, এ আকৌ ৰুবলে আলু খেতি কৰিবলে মানে আলু আমাৰ ঘৰৰ হয়নে নে বেলেগৰ পা কিনিব লগা হয় গ ন প তহঁতৰ কাম এটা কৰিবি যদিহে তহঁতৰ মানে আছে তেতিয়া অলপমান মোলে থৈ দিবি প্ৰায় পোন্ধৰ বিশ কেজি মান
অ, আলু আছে, আলু এ আলু মুকলিত থব লাগে বেগত ভৰা থলে মানে গেলি যায়। আমাৰ তেনেকে আগতে নাজানিছিলো মই তেনেকে থলো তাৰ পৰাৰা ওচৰ বৰ্ত এজনীয়ে আকৌ কলে বোলে আলু বেগত নথবি খুলি পেলাই মোকলাই থ'ব লাগে। এনেকে চাং তাং এখন বহালতে পাৰি মোকুলাই পেলাই থৈ দিবি তেতিয়াতো থাকে অ সেই অসুবিধাটো আছে হয়।
হেৰি আমাৰ কেচাকে পাকঘৰ এটা বনালো পাকঘৰটো ওপৰতে এদিন মানে ব চাং দি পেলাই তাতে সেই এতিয়া সেই কেইদিনমানৰ আগতে হে মেলি থৈছে হবা তাতে নহৰু চহৰু বোৰ থও কিন্তু আলুতো আজিলকে থোৱা নাছিলো তেতিয়া থ'ব লাগিব তেতিয়া কথাটো মই ক'ব লাগিব কথাত
আমি নাজানিছিলো আৰু কি মানে আমি এতিয়া নতুনকে খেতিৰ বিষয়ে শিকি আহিছোহে বেছি জনা হৈছোহেপ
অ, সেইটোয়া আমি এতিয়া - এতিয়া ধৰ তই মই এতিয়া কথা পাতিম যেনিবা গম পালো যে আলু খিনি কেনেকে থ'ব লাগে তেনেকে দুইটাই শিকিলো আকৌ এতিয়া কাৰাবাৰ লগত কথা পাতিলে সেই নহৰু পচি যোৱা সমস্যাতটো সিহতেও হ'ব পাৰে আকৌ সিহতেওতটো ঠিক কৰিছে। গতিকে তাকো আমি সুধি মেলি পেলাই মানে এইটো সমস্যাটো সমাধান কৰিব পাৰিম এনেকে আমি অভিজ্ঞতাৰ ভিত্তিতে শিক্ষা ল'ব লাগিব নহয় জানো
অ, সেইটোয়ে আচল কথা তো আৰু সুধিবই লাগিব নজনাাতো এতিয়া কাৰোবাকো নুসুধিল জানো কেনেকে জানিব নহয় আৰুতো অভিজ্ঞতাৰ পৰা শিক্ষা লাভ হয় আমি অভিজ্ঞতাৰ পৰা শিকিব লাগিব।
সেইটো যিকোনো কথা এতিয়া আমি যেতিয়া এজনে আনজন ব্ক্তিৰ লগত যেতিয়া কথা পা আলোচনা কৰো কোনো বিষয় বাচি পেলাই যেতিয়া আমি আলোচনা কৰো তেতিয়াহে আমি বেছিকে জানলৈ পাৰো আৰু তেতিয়ো গোটেই জ্ঞানৰ প্ৰসাৰটো তেনেকে বাঢ়িব ন এতিয়া আমি নতুন - নতুন পদ্ধতি বা কৌশলসমূহ শিকিব পাৰি
সেইটোৱে - সেইটোৱে আচল কথাটো কথা পাতি থাকিব লাগিব অভিজ্ঞতা অৰ্জন কৰিব লাগিব তেতিয়া নুন কথা শট